অ', শুনিছোঁ কোৱা।
তুমি মাজে মাজে য়াগা চিয়গা কৰা নে?
য়োগা কৰো মাজে মাজে।
অ'।
আগতেটো ৰেগুলাৰ কৰিছিলোঁ, আজি এতিয়া অকণমান অ', সময়ো মিলাবলৈ কষ্ট হয় কাৰণে। মাজে মাজে কৰোঁ, যেতিয়াই সময় পাওঁ তেতিয়া কৰোঁ।
নিজে কৰা নে, কোনোবাৰ পৰা শিকিছা তুমি?
আগতেতো মায়ে শিকাই দিছিলে, মায়ে তাৰমানে য়োগাৰ আ য়োগা শিকাইছিলে মায়ে, অ', এই ৰামদেৱক চাই চাই সৰু আগৰ পৰা, বহুত বছৰৰ পৰা, তেনেকে শিকিছিলে, শিকি পেলাই শিকাইছিলেও, তাৰপিছত মায়ে মোক আজি পাঁচ বছৰমান আগতে শিকালে, সেইবিলাকে কৰি কৰি এতিয়া আৰু নিজে কৰিব পৰা হৈ গ'লোঁ।
উম, ময়ো মাজে মাজে কৰোঁ, কৰোঁ আৰু মানে তোমাৰ। য়োগাটো কৰিলে ভাল কিন্তু ন, ৰাতিপুৱাই মানে তোমাৰ অন্য এক্সাৰচাইজ কৰাত মানে য়োগাতো মানে বহুত খিনি আমাৰ ব'ডিটোক
য়োগা, প্ৰণায়ম সেইবোৰ যদি তুমি কৰিব পাৰা সম্পূৰ্ণ সুস্থ থাকিব পাৰিবা।
অ'। আৰু মানে কি জানা নাই, এইবিলাক আমি যে, আজিকালি এইবিলাক যে ব্যায়াম বা ধৰা জিম-চিমৰ এডমিচন ললো হয় নে নহয়, এইবোৰ মানে কিছু দিনলৈকেহে, তুমি যিমান দিন কৰি থাকিব পাৰিবা, তুমি সিমান দিনলৈকে ঠিক- ঠিক হৈ থাকিবা। হয় নে কিন্তু তোমাৰ য়োগাতো এনেকুৱা ধৰণৰ বস্তু, তুমি ঘৰতে সহজ স সহজ কেইদিন মান কৰি পেলাই তুমি বহু দিনলৈকে সুস্থ হৈ থাকিব পাৰিবা। অ' অ' অ' অ' অ'। আৰু ৰামদেৱৰ যে য়োগা ৰামদেৱৰ য়োগাটো ত আমি আগতে টিভিত চাই চাই সেইটো কৰি পেলাই প্ৰথম শিকিলো, তাৰ পিছত আজি আজিকালি বহুত আহিলে দিয়াচোন, তোমাৰ এনেকে উম, ব্যৱসায় হিচা পেও বহুত মানুহে ধৰা আহি আহ য়োগা ষ্টুডিঅ'। অঁহ। অ' নিশাটো অ' আমি নি আমি অ' অ' আমাৰ স্কুলতে আগতে যেনো কিছুমান আমাৰ শাৰীৰিক ব্যায়াম শিকোৱা নাছিলে জানো, সেইবোৰোটো এটা এটা আৰু য়োগাই হয়, হয় নে নহয়? অ' কি আছিল শাৰীৰিক কি অ' শাৰীৰিক বুলি এটা বিষয় আছিলে আমাৰ। সেই বিষয়টোৰ মানে কি, এইবোৰতো এটা এটা য়োগাই হয়, হয় নে নহয়? ৰাতি আৰু তোমাৰ কিন্তু দিনত কৰাতকে যদি ৰাতি পুৱাৰ সময়ত আমি সূৰ্যোদয়ৰ পিছতে আমি যদি কৰো সেইটো, সেইটো আমাৰ কাৰণে বে ছি আমাৰ শৰীৰটোৰ কাৰণে লাভজনক হয় তোমাৰ। যিকোনো সমাধান কৰাত। এতিয়া তোমাৰ গধুৰ বস্তু খোৱাৰ পিছত কৰিব নালাগে, আমি যেতিয়া খালি পেটত কৰো। তেতিয়া আমাৰ শৰীৰটোৰ কাৰণে বেছি লাভজনক মানে, ফল পায় ফল পায়। অঁ অঁ বতা অঁ অঁ অঁ অঁ সেই টো সময়ত আমি, সুস্থ মন এটা কৰিব লাগিলে তোমাৰ সুস্থ শৰীৰ কৰিব থাকিলে, আমি যদি ৰাতিপুৱা সময়খিনি মিলাই আমি কৰিব পাৰো ই আমাৰ মানে শৰীৰ মন সকলোৰে কাৰণে ভাল মানে অ অ অকল যে তোমাৰ বেমাৰ হ'লেহে কৰিব লাগিব সেনেকুৱা নহয় নহয়, বেমাৰ নহোৱাৰ কাৰণেহে আমি আচলতে কৰিব থাকিব লাগে।
আৰু তোমাৰ মানসিক স্বাস্থ্যৰ কাৰণেও যোগ, ব্যায়াম এইবোৰ একদমেই দৰকাৰ।
দৰকাৰ, এতিয়া এই ৰামদেৱকে দেখা নাই, কিমান বছৰ হৈছে মানুহজনৰ বয়স হৈ গৈছে টো বহুত কিন্তু দেখাতো তেওঁ চুলি এডালো পকা নাই চাবা য়োগাৰ অ। য়োগাৰ কিন্তু বহুত বহুত গুৰু আছে। তোমাৰ ৰামদেৱৰ য়োগাটো বেলেগ। আৰু কোনোবা এজন আছে, তেওঁৰ বেলেগ। আমাৰ অফিচতো মাজে মাজে জানেনে এনেকুৱা ধৰণৰ তিনিদিনীয়া কিছুমান কৰ্মশালা টাইপৰ হৈ থাকে। আমাৰ এই টো অফিচত, কিন্তু কি এইবিলাকটো ৰাতিপুৱা নহয় ন। এ দুপৰীয়া এটা নিৰ্দিষ্ট টাইমত হব, শিকাব, আমি কি কৰো শি কাও কিন্তু সেইটো দিন মানে দৈনন্দিন জীৱনত আমি সেই টো অভ্যাসত পৰিণত নকৰাও সেইটো কাৰণেহে আমাৰ এইবিলাক প্ৰব্লেম আজিকালি বহুত পাইছো আৰু মানে।
আমি যিটো লাভ হয়। সেই লাভটো নাপাওঁ আমি।
নাপাওঁ
আমি আচলতে আমি কৰিব পৰা অভ্যাস টো কৰিব লাগে। যিমান আমিতো, ভাত খাবলৈ নেৰোঁ। সময়ততো আমি ভাতটো খাওঁৱেই। কোনো আমি অজুহাত- নেদেখাওঁ, যে ভাতটো এই আজি সময় নহ'ল ভাত নেখালোঁ বুলি আমিতো কেতিয়াও নক- বা গা নোধোলোঁ বুলিও আমি কেতিয়াও অজুহাত, কিন্তু- য়োগ ব্যায়াম, যোগ ব্যায়ামখিনি আমি সেইখিনিত আমি অজুহাত দেখ- খাওঁ এনেই নিজৰে আমাৰ এলাহত আচলতে।
আৰু আজিকালি জানা তুমি, সৰু ল'ৰা ছোৱালীও ওলাইছে এনো- কা বহুত বহুত, কিছুমান হেৰিত মইওটো দিছো মোৰ- ছোৱালীজনীক এতিয়া তিনিদিনীয়া- কৰ্মশালা এখনত মানে নাম লগাই দিছো আৰু। এই গৰমৰ বন্ধৰ মাহটো- তিনিদিন তাতে কৰিবা। আমি যদি হেতেই সিহঁতক- তেতিয়া সৰুৰ পৰা লৰাই দিব পাৰো। তেতিয়া আৰু ডাঙৰ হলে আমাৰ সিহঁতৰ- এতিয়া নিজৰ অভ্যাস হৈ যাব ন বস্তুটো, অভ্যাসত পৰিণত হৈ যাব। তেতিয়া আমাৰ ইমান অসুবিধা নহব আৰু।
আৰু খোজ। তুমি যদি ব্যায়াম- কৰিবলে কিছুমানে দিগদাৰী পায়, খোজকাঢ়িলেও বহুতখিনি-
সেই হৈ যায়। অঁ অঁ। আধা ঘন্টা যদি ৰাতিপুৱাই উঠি তুমি খোজ কাঢ়িব পাৰা, খোজ কাঢ়িব পাৰা-
তেতিয়া দেহৰ কাৰণে বহুত লাভ।
মোৰ পিছে কৰাই নহয়। টাইমটোৱে নিমিলে নিমিলি পেলাই-
কেতিয়াবা হয়, কেতিয়াবা মই মোবাইলটো লৈ পেলাই মানে- কিমান ষ্টেপ খোজ কঢ়া হয়, আহে ন মোবাইলত দেখুৱাই দিয়ে। অঁ তেনেকে কেতিয়াবা গধূলি-
মই সদায় ভাবো জানা ৰাতিপুৱা- কাইলে ৰাতিপুৱাৰ পৰা কৰিম। কিন্তু সেই নাই ৰাতিপুৱা উঠোতে দেৰি হব উঠাৰ পিছত আধা ঘণ্টা- তা যাব নোৱাৰোঁ। আধা ঘন্টা, সেনেকে সেনেকে নকৰোতে নকৰোতে নহয়ে মানে আৰু। আৰু গধূলি গৈ- পেলাই এলাহ লাগে।
অঁ অ।
উম' আমাৰ কিছুমান অঁ কিছুমান মানুহে কিন্তু একদম মানে হেৰি- দিয়া হ'ব, দিয়া।
ঠিক আছে হ'ব দিয়া। পিছত কথা পাতিম অঁ।
পিছত।